অ'।
কি কৰি আছা?
মই এনে আছিলোঁ দিয়া। তুমি কি কৰি আছা?
মই ভাত খাই আছোঁ।
অ', অ', খবৰ ভাল তোমাৰ?
অ', ভালেই মই ফ্ৰেণ্ড এজনীৰ লগত পাতি আছিলোঁ মানে
অ',।
তাইৰ মানে এনেকুৱা একাউন্ট হেক হৈ গ'ল তাই
অ', আজিকালি এইবোৰ হেকিং বোৰ বহুত হৈছে ন।
অ', হৈছে আজিকালি চাইবাৰ ক্ৰাইম বি বহুত হৈ থাকে মানে। চাইবাৰ চিকিউৰিটি নাইকিয়াই হৈ গৈছে।
সেইটো মানে আজিকালি এতিয়া নিজৰ চাইবাৰ চেফটি টিতো মানে নিজে চাব লাগা হৈছে আৰু মানে নিজৰ ইনফৰ্মেচন বোৰ ভালকে একদম মানে অনলাইনতো মানে ইনফৰ্মেচন থাকেই বাৰু মানে পাছৱৰ্ডটো একদম ভাল কে ৰাখিলৈ মানে মাজে মাজে চেঞ্জ কৰি থাকিব লাগে ন' নহ'লে কুনবা যদি গম পাই যায় হেকিংটো মানে হৈয়ে যায় আৰু আজিকালি।
সেইটোৱে আজিকালি আৰু মানে এনেকাে অ টি পি এইবোৰ মানে ইজিলি এনেকুৱা শ্বেয়াৰ কৰি দিব নালাগে ন' আৰু পাছৱৰ্ডটো মানে পাৰিলে অকমান ষ্ট্ৰং ৰাখিব লাগে যোনটো মানে পতককে মানুহে গম নাপাওক ন।
অ', সেইটোয়ে মানে আজিকালিতো বহুত ফেক ইমেইল মেছেজবোৰ আহে। আৰু কিছুমান ৱেবচাইটটো মানে এনেকে ভাল ৱেবছাইটচ হ'লেও মানে স্কেমবোৰ কৰে ৱেবছাইটচবোৰ ত' তাতো মানে যদি ইনফৰ্মেচন দিয়ে তাৰ পৰাই ইনফৰ্মেচন সিহঁতে লৈ লয়। ত' এইবোৰতো মানে চলা হৈছে আজিকালি মানে ক'মনে হৈ গৈছে চাইবাৰ থ্ৰেট এইকেইটা।
অ', বহুত কমন আৰু মানে এনেকা লিংকচ থাকে যত মানে ক্লিক কৰাৰ লগে লগে মানে তোমাৰ গোটেই লোকেশ্যন তোমাৰ গোটেই ফনৰ ডিটেইল চব শেয়াৰ হৈ যায়।
উম, আৰু ফটোজ বোৰটো থাকেই ফটোজ বোৰটো আৰু বেছি হয়।
ফটোচ বোৰতো বহুতে হৈছে আজিকালি মানে এনেকা ছোৱালীবোৰে কেতিয়াবা মানে নিজৰ নিউডজ শ্বেয়াৰ কৰে তাৰো মানে কিমান ফটককে ভাইৰেল হৈ যায় ন' এনেকুৱা একাউণ্টছ ৱাগেৰা
অ', সেইবোৰতো আছে আৰু আজিকালি মানে ইনফৰ্মেচন বোৰ পাই যায় ন' মানুহে। ত' যোনবোৰ ক্ৰিমিনেলবোৰ থাকে সিহঁতে মানে বেলেগ ইনফৰ্মেচন ইউজ কৰি বহুত ক্ৰাইমচ বোৰো কৰে মানে অনলাইন ফ্ৰড বোৰ কৰে। এতিয়া বেলেগ নাম নম্বৰ নি বেলেগৰ আইডেন্টিটি লৈ পেলাই কৰে ন'। কল কৰে। কিবা কল চেন্টাৰৰ পৰা কল কৰি বুলি, এনেকে মানে বহুতে স্কেম হৈছে।
অ', মানে সেইটোৱে ফটককে ধৰিবই নোৱাৰি। আৰু আজিকালি কিমান বেলেগ বেলেগ টাইপৰ মাজতে আৰু এটা শুনিছিলোঁ কি তোমাৰ মানে যদি ফোন এটা উঠোৱা ফোনত মানে ফোন নুথালেও মানে আগতে ফোনো আছে ন' ফোন উঠাই অটি পি সুধে। আজিকালি মানে তোমাৰ যি যি মানে এনেকুৱা ফোনত যে মেছেজ এটা আহিছে কিমান পইচা ক্ৰেডিট হৈছে তাৰপিছত সেইটো চোৱাৰ পিছত তুমি মানে যদি সঁচাকে নিজৰ বেংক বেলেঞ্চটো চেক কৰিবলৈ যোৱা ন'? মানে যোনটো তুমি গম নোপোৱা কি ক'ৰ পৰা ক্ৰেডিট হৈছে তুমি যদি ফটককে চেক কৰিবলৈ গুচি যো তুমি নিজ অ টি পি ঢালি দিলে, মানে নহয় তোমাৰ যদি ইউ পি আই পিন টো ঢালি দিয়া ন' তোমাৰ গোতেই বেং হেৰি খিনি মানে গুচি যায়, ধৰিব পাৰি যায় মানে বস্তুটো।
অ', সেইবোৰে মানে, এতিয়া ভালকে নিজে চাই চিন্তি চলিব লাগে স্কেমচবোৰ টো হৈয়ে থাকে অনলাইন, চাইবাৰ বুলিং সেবোৰতো মানে হয়ে আৰু মানে নিজে এতিয়া ষ্ট্ৰং পাছৱৰ্ড এটা ৰাখিব লাগে আৰু। আজিকালিতো মানে আগতে বেছিকে মানুহবোৰে নি জৰ ডেট অফ বাৰ্থবোৰে পাছৱৰ্ড দি দিছিলে, নহ'লে ওৱান টু থ্ৰী ফ'ৰ ফাইভ এনেকে কিবা দি দিয়ে, যিহে মানে সেইটো ইজি হৈ যায় ন, হেকাৰ্চবোৰৰ কাৰণে। কিন্তু এতিয়াতো আজিকালি মানে মানুহবোৰ গম পাইছে হেকিং হৈছে কিবা হৈছে ত' মানে এতিয়া অলপ ষ্ট্ৰং পাছৱৰ্ড দিয়া হৈছে বাৰু।
অ', সেইটো কিন্তু এতিয়াতো আহ, হেৰি এতিয়াও মানে যোনবোৰক হেৰি মা দেউতা বা ককা আইতা সিহঁতৰো এতিয়াও পাছৱৰ্ড ওওৱান টু থ্ৰী ফ'ৰে থাকে কাৰণ সিহতিটো মনত নাৰাখে ন আৰু সেই তেনেকে ককা আইতাখিনিৰ পাই মানে বেছি এনেকুৱা ফ্ৰড- চ্ৰড হয়, সিহঁতৰ লগত। আৰু এইখিনি মানে বেছি এক-একচুৱেলি এৱেৰনেচ দিব লাগে ন, কি কেনেকে, কেনেকে চাইবাৰ হেৰি ক্ৰাইম বোৰ হয় চাইবাৰ চেফটিৰ কাৰণে মানে, মানুহক এৱেৰনেছ দিব লাগে আৰু।
অ', অ', সেইটোতো হয়ে বাৰু মানে আৰু আজিকালিতো মানে এতিয়া বহুত বেলেগ, বেলেগ কেফে তো বহুত ৱাইফাই লগা থাকে ত' ৱাইফাত-ৱাইফাইতটো যদি এতিয়া তুমি যদি তাৰ পৰা যদি পেমেন্ট কৰা ৱাই ফাই ইউজ কৰোঁ কিছুমান, কিছুমান তাৰ পৰাও মানে হেক কৰি লয় ন, ৱাইফাইৰ পৰা। ইনফৰমেশচনবোৰ আহি যায়। আৰু এতিয়া তুমি যদি কাৰোবাৰ পাব্লিক কম্পিউটাৰছ নহ'লে কিবা বেলেগ ত নিজৰ একাউণ্টবোৰ যদি লগ ইন কৰা তা তাৰপিছত মানে লগ ইন কৰাৰ পিছত লগ আউট কৰি দিলে বেছি ভাল আৰু নহ'লে লগ ইন কৰিলে তোমাৰ ইনফৰমেশনবোৰতো থাকি যায়, ত' তাৰ পৰাও মানে বেলেগ মানুহে আহি দেখিলে হেকাৰছবোৰ যদি কেনেবাকে দেখি লয়, হেক কৰি ল'ব পাৰে ন' সিহঁতে তাক।
অ', সেইটোৱে।
আৰু মানে হেকাৰছবোৰে এনেকুৱা মানে হেৰি বিচাৰিয়ে থাকে কি কেনেকে কৰোঁ, কেনেকে হেৰি কৰোঁ মানে সিহতিও সৰু সৰু ৱে দি মানে বহুত পতকে মানে পাই যায় আৰু কৰি ব।
উম। আজিকালিটো থাৰ্ড পাৰটি এপ ইউজ কৰা বহুত বেছি হৈ গৈছে। এতিয়া সেইটো কাৰণে মানে আৰু বেছিয়ে হেকিংবোৰ হৈ গৈছে এতিয়া তোমালোকে যদি মানে ট্ৰাষ্টেড যোনবোৰ থাকে, যেনেকে এতিয়া আমাৰ এইটো এনড্ৰইডত এইটো প্লেষ্টৰ থাকে ন ত' তাৰ পৰা তাৰ এপছপ কৰিলে মানে বেছি সেয়া নাথাকে, ভালে থাকে সেইবোৰ এপচ ডাউনলড কৰিলে মানে কিবা এপ ডাউনলড কৰা নহ'লে সেইবোৰটো ট্ৰাষ্টেদ থাকে। কিন্তু যদি ক্ৰ'ম' পৰা নহ'লে বেলেগ কিবা ডাউনলোড কৰে, সেইবোৰতো মানে অলপ ৰিস্ক থাকে ন' থাৰ্ড এপ। পাৰ্টি এপবোৰ। সেইবোৰো মানে অলপ চাই চিন্তি, নিজে ভাবি চিন্তি সেইবোৰ কৰিব লাগে আৰু।
অ', সেইটো আৰু মানে যেতিয়া পাৰ্মিচনচ খুজে ন ত' ফটকে মানে চব এলাও কৰি দিব নালাগে আৰু বেছিকে যেতিয়া মানে ক্ৰমত কিবা এটা মানুহে চাই থাকে ন! সেইটো টাইমতটো যি বস্তু এলাও কৰি দিব নালাগে, তেতিয়া মানে পুৰা সেইটোতো ৰিকৰ্ডে হৈ থাকে মানুহটো সেইটো টাইমত। সেইকাৰণে মানে ফটকে উম, এনেকুৱা হেৰি কৰিব নালাগে এলাও কৰি দিব নালাগে, বেছিভাগ এভইডে কৰিব লাগে তেনেকুৱা বস্তুখিনি।
সেইটোয়ে মানে ক্ৰমতটোতো মানে বহুত এডছ বোৰ আহি থাকে ক্ৰমত টো চবতকৈ বেছিয়ে স্কেম হোৱাৰ নিচিনা পাওঁ মই। তাৰ পৰা মানে বহুত মানুহৰ স্কেম হয়, এতিয়া মানুহবোৰ জল্দি জল্দি পতককে চব আলাও কৰি দিয়ে ন' সেইকাৰণে।
এই মানে এটা লিংকৰ পৰা এটা লিংক, এটা লিংকৰ পৰা এটা লিংক, পটক পটকে খুলি যায় ন' ত' সেইটো বস্তুত ধৰিবই নোৱাৰি কি মানে হৈ কি আছে সেইকাৰণে তেনেকে বহুত স্কেম হৈ যায়।
সিটো এতিয়া মানুহ বোৰে এতিয়া নিজে চাই চিন্তি থাকিব লাগে আৰু মানে নিজে নিজৰ প্ৰাইভেট ইনফৰ্মেচনবোৰ বেছি মানে চচিয়েল মিডিয়াত নহলে বেলেগ কিবা এপত দিব নালাগে আৰু নহলে নিজৰে প্ৰব্লেম হয় ন' এতিয়া নিজৰ এণ্ড ডিটেইলছ সেইবোৰটো দিয়া নহয় কিন্তু সেনেকে মানে আধাৰ কাৰ্ড সেইবোৰৰ পৰা মানে বেংক ডিটেইলছ ওলাই লব পাৰে আৰু হেকাৰবোৰতো মানে পাৰে এইবোৰ কৰিব
হেকাৰ্চ বোৰকটো সৰু কিবা এটা উজুহাহে লাগে আৰু সিহঁতি চব কৰিলে মানে সিহঁতেতো ফোন নম্বৰ বা ইমেইল আইডিটো দিও হেক কৰি লব পাৰে।
সেইটোৱে মানে সৰু কিবা এটা বস্তু, এটা ইনফৰ্মেশ্বন পালে মানে সিহঁতে চব ইনফৰ্মেশ্বন ওলাই ল'ব পাৰে।
অ', আৰু মাজতে আৰু এটা নিউজ শুনিছিলাঁ কি এনেকে যে এনেকে এয়াৰপৰ্টতৰ পৰা উলাই পেলাই যে এয়াৰপৰ্টতৰ টিকেটচ বোৰ যে পলাই দিয়ে। তেতিয়া এয়াৰপৰ্টৰ তাৰ হৰিটোত কিউ আৰ টুত আমাৰ মানে মানুহৰ চব এইটো ইনফৰ্মেশ্বন খিনিও তাতে থাকি যায়। ত' হেকাৰ বোৰে সেই তাৰ পৰা সেই কিউ আৰ খিনি কালেক্ট কৰি পেলাই ত' তাৰ পৰা হেক কৰি লৈ কৰে মানে।
অ', সেইটোৱে মানে নিজে এতিয়া ভালকে নিজৰ চেফটি নাচাই ন' মানুহবোৰে এতিয়া ভাবি নলয় ন' কৰা আগত সেইকাৰণে মানে নিজৰ এক্সনছ কাৰণে নিজৰ পৰা মানে চাইবাৰ ক্ৰাইম বোৰ হৈ যায় নিজৰ লগতে।
সেইটোৱে উম,
আজিকালিতো আহি বাৰু এয়া, টু ফেক্টৰ অথেনটিকেচনটো আহিছে সেইটোটো মানে ভালে এতিয়া যিবোৰ এপছবোৰ আছে তাত মানে এইটো অন কৰি দিলে ভাল। তেতিয়া মানে কোনবা যদি লগ ইন কৰিব আহে তেতিয়া তোমাৰ ফোনত অ'টি পি আহিব তাৰ পিছতহে মানে লগ ইন কৰিব পাৰিব পাছৱৰ্ড থাকিলেও। ত' সেইটোতো মানে আজিকালি দিছে মানে চব এপ তে থাকিছে এতিয়া হোৱাটছেপতো আহিছে এইটো ইনষ্টাতো আহিছে।
আগত কে মানে বহুত বেছি হেৰি হৈছে মানে উন্নত হৈছে আগত তে যিমান আছিলে তাতকে বেছি হৈছে আৰু মানুহে তেনেকে যেনেকে মানে এ অ, ক'বাত নিজৰ কিউ আৰ চিউ আৰ লিংক থকা বিল বোৰ যতে ত'তে এনেকে পেলাই দিব নালাগে আৰু কাৰণ থাকি যায় ন'।
উম,
এটি এমৰ হেৰি খিনি বিল খিনিও মানে তেনেকে পেলাই দিয়া হয় ন' যেতিয়া মানে এনেকা ওল ওলাই লওঁ, এটি এম উলোৱাৰ পিছত যে তাৰমানে বেলেঞ্চ চেক কৰিবলৈ যোনটো ৰিচিপ্ট সেইখন ওলাই নে সেইখনো মানে য'তে ত'তে পেলাই দিয়ে ন' সেইখিনিও মানে অলপমান ভালকে পেলাব লাগে আৰামত।
উম, সেইটোৱে এতিয়া নিজৰ পাছৱৰ্ড বোৰ মানে শ্বেয়াৰ নকৰিলে ভাল আৰু নিজক পাছৱৰ্ড আৰু যি মানে আ, যিমান তোমাৰ ইনফৰ্মেচনবোৰ আছে বেংকৰ ডিটেইলছ হৈ গ'ল নহলে বেলেগ পান কাৰ্ড, আধাৰ কাৰ্ড সেইবোৰ হৈ গ'ল। এনেই সেইবোৰ মানে চবৰ লগতে শ্বেয়াৰ কৰিব নালাগে আৰু যিমানে ভৰসা নকৰা। শ্বেয়াৰ কৰিবলৈ মানে এতিয়া তুমি ভৰসা কৰিলেও তাক যদি কোৱা এতিয়া বাই চান্স যদি সি যদি তাৰ ফোনটো হেক হয়, নহলে তাৰ ওচৰত যদি থাকে তাৰ পৰা বেলেগ কথাতো যাব পাৰে ন' ত' সেই টো মানে নিজে ভালকে ৰাখিলে মানে নিজে ভালকে প্ৰটেক থাকিব আৰু। নিজৰ ফাইল একাউন্টচ বোৰ মানে চেক কৰি থাকিলে, তেতিয়া নিজৰে ভাল থাকিব।
উম, সেইটোয়ে মানে শ্বেয়াৰ কৰিব নালাগে আৰু নিজৰ সেটো নিজে ৰাখিব লাগে।
উম, এতিয়া কিবা যদি লাগে কিয় তোমাৰ লগত কিবা ক্ৰাইম চাইবাৰ ক্ৰাইম নহলে কিবা এনেকে এটেক কৰিছে নহলে কিবা ভাইৰেচ আহিছে তেতিয়া মানে তোমাৰ পাচৱৰ্ডটো জল্দি চেঞ্জ কৰি ললে ভাল আৰু। আৰু নিজৰ এইটো হয়টো অথেনটিকেচনটো মানে ভালকে আৰু ৰিছেট কৰি দিলে মানে তেতিয়া আৰু বেলেগে যদি কোনোবাই হেক কৰিব ট্ৰাই কৰিছে তুমাৰ চচিয়েল মিডিয়া আইডি নহলে কিবা বেলেগ ত' তেতিয়াহলে মানে জল্দি জল্দি চেঞ্জ কৰি ল'লে মানে নিজে ভাল আৰু নিজে অলপ চেফটি টো বনি যোৱা হৈ যায় ন সিহঁত তৰ, সিহঁতৰ পৰা।
অ', সেইটোৱে বাকী ঠিকে আছে দিয়া
অ', অ', ঠিকে আছে দিয়া অ, ৰাখিছোঁ দিয়া বাই বাই।
বাই বাই।